অ', কোৱা। এনেই, গৰমত আৰু কি কৰিবা বহি আছিলো ফেনৰ থলত। ফেনৰো এতিয়া হাৱাই কাম নিদিয়ে, জানানে ইমান গৰম পৰিছে।
বহুত গৰম পৰিছে অঔ,
তাকেই, থাকিব নোৱাৰি। এ তোমাৰ গছ গছ, ভাত খোৱা নাই আৰু, গৰমত মানে খাবও মন নাযায়।
অ'
তোমাৰ, এইবাৰ বহুত বেছি গৰম পৰিছে গছ গছনিবোৰ কাটি দিয়া হৈছে যে, বহুত বেছি গৰম পৰিছে।
মোৰো ৰুমত ফেনটো কামেই কৰা নাই। ফেনটো ঘূ মানে ঘূৰি আছে বতাহ মোৰ গাত লগাই নাই বাৰ বাৰ আজি তিনিবাৰ গা ধোৱা হৈয়ে গ'ল।
তাকে ইমান গৰমত থাকিব পাৰিনে?
নাই ইমান গৰমত মানুহ থাকিব একদমেই নোৱাৰি। তাৰপিছত হেৰি ঠা মোৰটো লাগে ঠাণ্ডাৰ বতৰটোৱে ভাল ঠাণ্ডাৰ দিন কেইটাই ভাল, ঠাণ্ডা দিনত একো চিন্তাই নাই এই গৰম চৰমৰ এবাৰ গা ধুব পাৰি, উ'
ময়ো ঠাণ্ডাৰ দিনে ভাল পাওঁ আৰু,
উম গৰমৰ দিনটো যে ইমান এটা ভাল নালাগে।
তাকেই আৰু তোমাৰ গৰমৰ দিনত ইমান কাম বনো কৰিব ইচ্ছা নাছিল যাই, এলেহুৱা টাইপ এটা লাগি যায়।
একদমেই ইচ্ছা নাযায় একদমেই ইচ্ছা নিযায়। তুমি সচা কথা কৈছা ঠাণ্ডা দিনততো একদম ৰাতিপুৱাৰ পৰা উঠিয়ে যদি কাম কৰো গাটো আৰু ভালে লাগে, অ' তাৰছত গাটোও ধুবলৈ মন যা য়, আৰু ঠাণ্ডা দিনত চাবাচোন বস্তু খাইও ভাল লাগে,
আচ্ছা এনে তুমি ঠাণ্ডা দিন ভাল পোৱা নে, গৰম দিন ভাল পোৱা নে, আৰু কিবা বৰষাৰ কাল ভাল পোৱা?
মই ঠাণ্ডা দিন আৰু বৰষা কালতো বেছি ভাল পাওঁ। কিন্তু বৰষা কালটোতো মানে যদি তোমাৰ ধৰা একদম হেৰি বানপানী চানপানী নহয়, মই তেতিয়াই বৰষা কালতো ভাল পাওঁ, এনে মোৰ ঠাণ্ডা দিনটো খুবেই প্ৰিয়, গৰম দিন মই একদম ভাল নাপাওঁ। যিহেতু তুমি মোৰ কথাত চাগে গমেই পাইছা যে গৰম দিনতটো মই একদম বেয়া পাওঁ। অ' ঠাণ্ডা দিনটো মোৰ বেছি বেছি ভাল লাগে। যেনেকে মই ক'লো এ ৰাতিপুৱাৰ পৰা কাম বন কৰাৰ পিছত ধুনীয়াকে গাটোও ধুবলে মন যায় আৰু গৰম পানীও নালাগে। কাম বন কৰা পিছত এটা গাত এটা গৰম উঠে, তাৰ পিছত আহ গাটোও ভালকে ধুবলৈ মন যায় আৰু কাম কৰিও ভাল লাগে গোটেই দিনটো পুৰা মানে আৰু এক্টিভ হৈ থাকে মানে মানুহ এজন গোটেই দিনটো কাম কৰি থাকিব পাৰে আৰু চব খানাও খাবলৈ মন যায়, চব চব্জিৰ পৰা লৈ আদি কৰি চব বস্তু খাবলৈ মন যায় আৰু খাইও ভাল লাগে। কিন্তু গৰমৰ দিনত যে আমি একদম বস্তু মানে ভাতটোও খাবলৈ মন নাযায় একো খাবলে মন নাযায় অকল পানীহে খাই থাকিবলৈ মন যায়।
মোৰো তোমাৰ দৰে, মইও মানে গৰম দিন আৰু চৰি গৰম দিনটো ভাল নাপাও মইয়ো ঠাণ্ডা দিনে ভাল পাওঁ আৰু বৰষা ঋতুতো ভাল পাওঁ কিন্তু বেছি ধৰা বৰষুণ দি থাকিলে ভাল নালাগে। কে মানে ৰাস্তাই ঘাটে ওলাই যাব নোৱাৰি, ধৰা তোমাৰ বেয়া হৈ যায় ৰাস্তা ঘাটবোৰো তেতিয়া আৰু ভাল নালাগে বৰষা এনে যদি অলপ অকমান বৰষুণ দিয়ে তেতিয়া আৰু থাকিব পাৰি আৰু ভাল লাগে
হয় বাৰু
যেনেকে অ তুমি যেনেকে কলা যে গৰম দিনত একো কাম কৰিব মন নাযায় সেইটো হয় কিন্তু কাম কৰিলেই তুমি ঘামি যাবা একদম এলেহুৱা ভাৱ লাগে গৰম দিনত তোমাক
উম আৰু এই গৰম দিনটো পৰিছে আৰু তুমি অকমান আগত কলা গছ গছনি কাটি দিছে কিমান কষ্ট হৈছে গছ গছনি থাকা হেতেন এতিয়া গৰম দিনত অকমান হলেও মানুহে শান্তি পালে হয় অকমান মানে বাহিৰতো বহিবলে মন গলে হয় এতিয়াতো বাহিৰতো যাব নোৱাৰি বাহিৰত গ'লেও সেই ইমান গৰম এটা বতাহ বতাহ মাৰে সেই গৰম বতাহটো মানে গাত ললে গাটো মানে বেয়া লাগি যায় ফেনৰ তলতো বহিলে উম গাটো ঠাণ্ডা নহয় বাহিৰত বতাহটো ল'ব যাও গা ঠাণ্ডা কৰিবলৈ তেতিয়াও মানে বতাহটো একদম গৰম বতাহৰে একদম বাহিৰত যাবলে মন নোযোৱা হৈছে কিন্তু ঠাণ্ডা দিনত আকৌ উম ধুনীয়াকে বাহিৰত বহিবও মন যায় জুই জুই পোৱাই আ বাহিৰত একদম ঠাণ্ডা দিনত এ খৰি জ্বলাই পেলাই জুই পুৱাও তাতে মিঠা আলু কেইটামান দি দিও মিঠা আলুও খাব পাৰো আৰু ঘৰৰ চবৰ লগত বহি কথা পাতিবলৈও ভাল লাগে ঠাণ্ডা দিনত কিন্তু গৰম দিনত কথা পাতিবলে ভাল নালাগে কাৰো লগত লাগিও থাকিবলৈ ভাল নালাগে খানাও বনাব ভাল নালাগে একো কৰিবই মানে মন নোযোৱা হৈ গৈছে এতিয়া গৰম দিনত গছ গছনি থাকিলে এটা বেলেগ কথা হলে হয় হয় নাই
হয় হয় হয় তুমি ঠিকেই ক'লা যে গছ গছনি নোহোৱাৰ কাৰণেই ইমান খিনি মানে কষ্ট মানুহে ভুগিব ধৰিছে আগতে যেতিয়া আমি সৰু কালত আ গৰম দিন আছিলে তেতিয়া কিন্তু ভাল লাগিছিল বতাহ বলিছিল আছিল তেতিয়া বহুত গছ গছনিও আছিল ধৰা তোমাৰ এতিয়া মানুহবোৰো সতৰ্ক হব হ'ল দিয়াচোন গছ গছনি যিহেতু কিবা কামৰ কাৰণে যদি কটাও হৈছে তেওঁলোকে ৰুবওতো লাগিব ত' বহুত মানুহে যদি ধৰা তোমাৰ একেলগে গছ গছ নি ৰুইও তেতিয়াাহলে হয়তো পৰিৱেশটো অলপমান ভাল হ'ব মোৰ মতে কাৰণ গৰম দিনটো তোমাৰ আগতে আছিল এতিয়াও আছে আগৰ তুলনাত এতিয়া যিটো গৰম বাঢ়িছে পৃথিৱীৰ যিটো উষ্ণতা বাঢ়িছে সেইটোতো কোনো থাকিবই পৰা নাই ফেনৰ বতাহে কামত অহা নাই
নাই নাই ফেনৰ ফেনৰ বতাহটো ফেনৰ বতাহে এচিৰ বতাহ তাও কেতিয়াবা কেতিয়াবা কামত নাহে একদমেই গাত নালাগে বতাহটো আৰু এ বেছি এচি যদি বঢ়াই দিওঁ তেতিয়াাহ'লে টো মানে উশাহ নো নোপোৱাই ভিতৰত কিন্তু আকৌ কম এচি দিলে আকৌ এফালে এ বতাহেই গাত নালাগে মানে দুফালৰ পৰা বহুত সমস্যা হৈছে আৰু চবতকে বেছি মানে বেয়া বস্তুতটো এই গৰমত মানে ইমান বস্তু থকা পিছতো যে গাত অকমানো মানে ঠাণ্ডাত টো নালাগে সেইটো চবতচে বেছি বস্তু বেছি মানে বেয়া বস্তু হৈ আছে এতিয়া ইমান মানে ধূলি তালু তাৰ পিছত ডাঙৰ ডাঙৰ মানুহে অট্টালিকা বনাই এ হেৰি ৰাস্তা বনাই কিবা কিবি বনোৱা কাৰণে গোতেেই গছ চছ কাটি তি পেলাই একদম অৱস্থা নাই এতিয়া যদি সেই গছ কেইটা থাকিলে হয় আমি গৰম দিনতো বহুত মানে ধুনীয়াকে বাহিৰত বহি পেলাই উম একেলগে কথা পাতি থাকিব পাৰিলো হয় এ কিবা কিবি খাব পাৰিলো হয় বা কিবা কাম থাকিলেও আমি উম ৰ'দতো গুচি যাব পাৰিলো হয় কাৰণ বতাহটোতো থাকিবই কিন্তু গছ গছনি নাই সেইবিলাকৰ কাৰণে আমি দিনত আমি দিনত বাদ দিয়ে আমি সন্ধিয়াহে বাহিৰত যাব নিবিচাৰো ইমানে গৰম পৰিছে এতিয়া
তাকেই এই কিন্তু অৱস্থাটো বৰ বেয়া হৈছে আৰু মানুহবোৰ এতিয়া সতৰ্ক হব হলে আৰু এইটো পৰিৱেশৰ এইটো এটা সতৰ্ক আনি ইমান খিনি গৰম দিয়াৰ পিছতো যদি মানুহবোৰ সতৰ্ক নহয় তেতিয়াহলেতো বেয়াই হব এনেও গৰম দিনত সেই তোমাৰ হেৰি গছ গছনটো নাইায়য়ে তাৰো কৰি বাৰ বাৰ লাইন যাই থাকে তেতিয়াতো আৰুে ক'ব নোৱাৰি আৰু
উম বহুত অ ৰাতিপুৱা পাঁচ সাতটা বজাত এবাৰ যাব তেতিয়া টোপনি ভাঙি যায় আকৌ কাৰেণ্টটো অহাৰ পিছত টোপনি লাগিলে আকৌ সাতটা বজাত যাব এনেকে কৰোতে কৰোতে মানে দিনটো যে কিমান বাৰ ক ইফালে আকৌ ঠাণ্ডা দিনত ইমান কাৰেন্ট নাযায় ঠাণ্ডা দিনত কাৰেণ্টৰ দৃষ্টাব নাথাকে ধুনীয়াকে কম্বলৰ তলত সোমাই পেলাই টিভিও চাই থাকিব পাৰি বা বেলেগ কিবা কিবিও কৰিব পাৰি আৰু কাৰেণ্ট নাথাকিলে বহুত সমস্যা হয় কাৰেণ্টটো থ দিলে মানে বহুত বস্তু ধুনীয়াকে হৈ যায়
তাকেই আৰু গৰম দিনত চাবাচোন তুমি মানুহে ফুৰিব যাবও বেয়া পায় কতনো যাব গৰমখনত গাড়ীত ইমান মানুহৰ ভিৰ হেঁচা ঠেলা এনেই গৰম তাতে আ ক ঘামি জামি সিজি যাব মানুহ সেইকাৰণে গৰম দিনত তোমাৰ বেছিভাগ মানুহে ফুৰিব যাবও নিবিচাৰে ঠাণ্ডা দিনত হলেতো কথাটো বেলেগ যাই ঠাণ্ডা দিনত চবেই যাই ভাল পায়
উম তুমি এনে ঠাণ্ডা দিনত কি খাই বেছিকে ভাল পোৱা আৰু গৰম দিনত কি খাই বেছিকে ভাল পোৱা
ঠাণ্ডাত দিনত মই আহ গৰম বস্তু যি মানে থাকে তাকে খাই ভাল পাওঁ আৰু গৰমৰ দিনত ধৰা ফল মূল আম এইবোৰ লাগে যে সেইবোৰে আৰু ফল মূলৰ কাৰণে ভাল পোৱা অলপমান ত' এনেইতো গৰমৰ কাৰণে ভাল পাব নোৱাৰি
অ আৰু এনে গৰম দিনত তুমি বাহিৰত ওলাই গলে হেৰি ছাতি লৈ যোৱা নে নাই
অ ছাতিটো লৈ যাব পাহৰিয়ে যাওঁ ৰবা মানে লগত থাকিলেও লৈ যাব পাহৰি যাওঁ তুমি লৈ যোৱা নে নাই
অ মই ছাতিটো সদায় লৈয়ে যাও মোৰ লগত গৰম দিনততো নোৱাৰোৱে আৰু আজিকালিিতো জানাই এ গাড়ী বাছ ইমান ভিৰ হয় সেইকাৰণে কেতিয়াবা কেতিয়াবা মানে স্কুটি বাইকতো গুচি যাব লগগীয়া হয় মই তেতিয়া মানে তেতিয়ো ছাতি ছাতিটো লগত লৈ যাব নোৱাৰো ন তেতিয়া বহুত দিগদাৰ হয় কিন্তু বাছত গ'লে মানে বাছলৈকে ছাতিটো লৈ খোজকাঢ়ি খোজকাঢ়ি গুচি যাওঁ তাৰ পিছত বাছৰ পৰাতো বাছে তেতিয়া ৰ'দটো ইমান নালাগে গাত কিন্তু মানে ইমান গৰমৰ কাৰণে একদম বাছটো মই লৈ মানে বাছৰলৈকে যোৱালৈকে মই ছাতিটোত লগত থাকেই আৰু তুমি এনে এই গৰমত যে ইমান মানে এ ধূলি উল ধূলি হৈ থাকে তুমি মাস্ক লগোৱা নে মুখত
মাস্কটো লগাই যাও কাৰণ বহুত বেছি ধূলি হৈছে প্ৰদূ্ষণ বহুত বেছি হৈছে চহৰবোৰত টো ক'ব ক'বই নালাগে আৰু গছ গছনিতো একেবাৰে নায়ে তোমাৰ তাৰ উপৰি সূৰ্যৰ যিটো প্ৰভাৱ পৰে বেছি ৰশ্মিতটো পৰে তাৰ কাৰণে আৰু তোমাৰ প্ৰদূষণৰ কাৰণেও মাস্কটো পিন্ধি যোৱা হয় আৰু বাহিৰত গলে
নাই ঠিকে আছে অ মই মাস্কটো লগাওৱে কেতিয়াবা কেতিয়াবা কিন্তু কে কেতিয়াবা আকৌ মই মাস্কটো লগাবলৈ পাহৰি যাওঁ আৰু কেতিয়াবা মানে আলপ মানে জল্দি জল্ডা কৰা টাইমত মানে মাক্স টো মই ঘৰতে থৈ গুচি যাওঁ সেইবিলক আছে আৰু কাৰণ নিপিন্ধা কিন্তু মাস্কটো পিন্ধিব লাগেই যি গৰম পৰিছে নহয় আৰু গৰম দিন বোলা নহয় ঠাণ্ডা দিনতো চাবা ধূলটো উৰেই এ এতিয়া গছ গছনি নথকা জেগাত ধূলি উৰাটোতো বহুত মানে এ স্বাভাৱিক কথাই হয় আৰু
গৰম দিনটো তোমাৰ আকৌ আগৰ দৰে ভাল হ'ব পাৰে যদিহে মানুহবোৰ ধৰা তোমাৰ সতৰ্ক হৈ কিনে পৰিৱেশৰ প্ৰতি অলপমান যদি দায়িত্ববোধ যদি হয় তেতিয়াাহলে গৰম দিনটো আকৌ আগৰ দৰে হ'ব পাৰে নহলেতো এনেকে মানুহে থাকিব তোৱাৰী বল তুমিয়ে কোৱা ইমান গৰম
অ নাই নাই তুমি ঠিকেই কৈছা আৰু মোৰ ভাল লাগিল তোমাৰ কথা কথাবোৰ শুনি পেলাই তোমাৰ আৰু মোৰ মতটোও মিলিছে গৰম দিনৰ ওপৰত আৰু ঠাণ্ডা দিনৰ ওপৰত দিয়া নহলে
তেয়া